কোৱা
অহ কি কৰি আছা?
এহ শুই আছিলো তই?
এহ ময়ো এনেই আছো আৰু এতিয়া ভাত-চাত খালি?
ভাত চাত খালো, তই খালি?
খালি মই খালো বাৰু। কেনেকুৱা খবৰ খাতি?
বাকী ভাল ভাল বে' আজি মনত পৰিলে যে'
অহ অহ এহ নাই মানে আৰু এতিয়া সুধিছো আৰু লগৰ হিচাপে এতিয়া খবৰটো ল'বই লাগিব
উম ভালে ভালে চলিছে, বাৰু বাকী মাহঁতৰ ভাল?
আমাৰ মাহঁতৰ ভালেই দে, তোৰ ঠিকে আছে নহ ঘৰ?
উম ঘৰ ঘৰ ভাল ভাল চবৰে ভাল।
ফিউচাৰ কথা ভাবিছ' নাই?
ফিউছাৰৰ কথা চলিছে আৰু কি কৰিবি এয়া দেখিছয়ে আৰু কি চলি আছে
গম পাইছো বাৰু বাহ আৰু আজি গৰমটো দেখিছই নহয়। পানী খাতি পানী খা এতিয়া আৰু এই গৰমতেকে মৰি যাবি বুজিছ ন ডিহাইড্ৰেশ্যন হ'ব এতিয়া তইমোক কচোন ফিউচাৰৰ কথা ভাবিছ নাই ভালকে।
বিছাৰি, তাকেই ভাবি আছো দেই কি কৰিম কি কৰিম তাকে তই কি ভাবিছই।
মই ভাবা নাই মই মানে এতিয়া ষ্টার্টআপ দিছোৱে বুজিছ এতিয়াৰ পৰা এতিয়াৰ পা নকৰিলে কেতিয়া কৰিম।
তাকে মই ভাবি আছো কৰিম বুলি তেওঁক এটা আইডিয়া দেচোন যদি যিনটোক ধৰিব পাৰি ধৰি ল।
চেনেল এটা খুলিম বুলি মানে এটা চাইটোপ চাইড। ইউটিউত চলি আছে গম পাইছৱে ইউটিউব চেনেল এটা খুলি থৈ দে। এতিয়া ধৰ কেনেকুৱা কি নতুন ট্ৰেনডিঙ ওলাইছে ব্লকিং কৰিব ব্লগিং। চেলেল ছা চব বস্তু হওতে টাইম লাগিব হয়নাই বস্তটো গ্ৰেজুৱেলি হব ন বস্তুতো মানে লিট্ৰিলি টাইম লাগিব। এইটো টই ইউটিউব চেনেলটো চাইদত ৰাখ। এতিয়া মানে। মনত কি পৰি আছে তোৰ। হলে তোমালে ধৰ। বস্তুবিলাক বেছি আছো বুজিছ হোম মেড বস্তুবিলাক যে। অ অ সেইটো মোক ফ্লিপকাৰ্ট চিপকাৰ্ত ত দি আছে এতিয়া বস্তুবিলাক। হোম মেড বস্তুবিলাক মই খৰি দি মই আমাৰ বাহ আছে। ঘৰত বহেদি মই এতিয়া অ সেইটো মই এতিয়া কৰি আছো। তই যদি মোৰ লগত লাগ অকন লাগি দিব পাৰ বাৰু। তোক যেতিয়া অকণ আইডিয়া লাগে মোৰ ঘৰৰ পৰাই লৈ যাবি আইডিয়া মই দিম তোক।
বাৰ চপাই লব লাগিব পিছত ৰাখিব।
ইমানখিনিতো কৰিব পাৰিম।
অ আৰু তো এইটো কেনে কি কৰি চোন দিোন এই্ব ঘৰৰ পৰা যেনে কৈছ কি কৰিছ কি। সেইটো মোক শিকাই দিবি চোন বাৰু।
অ অ। এতিয়া মই ধৰ ধুনীয়াকে তোৰ কি কৰিছো। আমাৰ বাহনি আছে আমাৰ বাহনিৰ পৰা আনো। বাক ত বাহপিলাক। এতিয়া ধৰক নতুন, নতুন বাঁহৰ বস্তুবিলাক ওলাই থাকে গম পাওঁ। এতিয়া মই অ লাইটৰ কভাৰ বনাও অ সেই লাইটৰ কভাৰ বিলাক বনাও ধুনীয়াকে বনাও। এতিয়া ৰেষ্টুৰেন্ট লাইটৰ পোহৰ বিলাক দিছে। সেইবিলাক মই লগাই দিছো অনলাইত অনলাইন তেনেকে যায়, ‌তহতে তেনেকে মেনফেকাৰ কৰি দি দি আছ।
বহুত খিনি মানে মানে বহুতখিনি ল'ৰা পাইছো এই মানে বহুতখিনি অলপতে ধৰি লওক
অহ অহ ঠিকে কৈছ ঠিকে কৈছ বাৰু, অহ সেই তেনেকে এতিয় ষ্টাৰ্ট আপটো দি আছো বুজিছ কাৰণ কেৰিয়াৰটোতো নিজৰ বনাব লাগিব, কেৰিয়াৰটো বনাবই লাগিব নিজৰ হয়নে? এতিয়া চাহ মোৰ মা দেউতাই মোক ইমানখিনি ডাঙৰ কৰিলে এতিয়া মইতো চাবই লাগিব নহ? তেনেকুৱা কথা আৰু তোৰ এতিয়া মাথা বিলাক মাৰ বুজিছ নাই এতিয়া চাহ তোৰ ঘৰত এনে বহি ঘৰত এনিব থাকো মই অনলাইনত কা ইমানিবিলাক বস্তু ওাইছেতি অনলাইন টাইপ মাৰ এইবাকত তাই এতিয়া চাকৰিতটো চাকৰিততো এইটো নহয় যে চাকৰি পাবিয়ে হয় নে নাই চাকৰিটোতো এইটো নহয় চাকৰিতো পাবি। যিয়ে বজিয়ে
উম হম
ক'ত হে পাই মালে পাতি নাপালেকে। আৰু বাকী যিখিনি আছে তই যেতিয়া সাপৰ বিদ্যা সাপৰ বিধা বোৰ ইউজ কৰ এতিয়া মই কি কৰি আছো তো উনৰ চেইন লাগি এতিয়া নতনকে ট্ৰনিঙত চলি আছো কোন দ চেন চন কি চেনবিললোক যাব বনাই সেইবিলাক মই এ ছ টকা ডেৰশ টকা এনেকৈ লগায়ে ফিষ্ট তু পাৰ পাছ পাৰ পিচ মোৰ পঞ্চাশ টকাকে ওলাইছে
অ মান তোৰি কমত লৈ আনো ন অকমত আনি পাই ধ দামত চিলকৰ বাচ্ছা
নাই নাই নাই মই নিজে বনাও নিজে বনাও নিজে বনাও মই মই মেচিন আনি লৈছো মেচিন আনি লৈছো ধনেকে লগাই দিওঁ মোৰ মাহ এইত ম ভন্টিও গৈ থাকে নেটৰ্ক প্ৰ্লেম হব পাৰে
দে নাই কৈ যাক। শুনি আছোঁ এতিয়া মই ভালকৈ শুনি আছোঁ শুনি আছোঁ
অ অ তোৰ মানে অলপ চানটো কম কমকে আহিছ বাৰু অ তাৰপিছত অ এতিয়া ঠিকে আছে মানে কম কমকে আছে সেইবিলাক পিছৰ কথা এতিয়া বাৰু সেইটয়ে আৰু কিচেন চিচেন বিলাক বনাই আছো সেইবিলাক চ্ কৰি আছো। এতিয়া মানে তৰ আহি নেকি অৰ্ডাৰ ডেইলি মোৰ
ক নাই ম ম যদি ষ্টাৰ্ আপ বুলি য যে দিবলৈ বিচাৰো হয়। ঠিকছে মই কিবা এটা ষ্টাৰটআপ কৰিল বুলি ভাবিছো ফাছ টেষ্টপটো কেনেকোবা টাইপ কে লব পাৰিম?
চাহ তইতো এনেকুৱা নহয় এতিয়া প্ৰথমতে পালেই ত তুলমাখিনি হৈ যাব বুলি। এ অওৰা আহ লাগ এয়া মোৰতটো মানে লাহে লাহে ৰানিঙত গৈছে আৰু বুইছছে নাই? ৰাঙিগত গৈছে তো এতিয়া মান ইমানখি বিশ্বাস আছে মোৰ চলি যাব বস্তুটো। মোৰ আৰামছে ওলাই আছো এতিয়া মাহিলী নো নাইক মৰ থাৰি থাউজেন মান ওলাইছে বুইছ? মানে পেকেজিং চেকেজিং বিলাক আছে এতিয়া কম ওলাইছে। পেকেজীং চেকজিং বিলাক থাকে ন এতিয়া আমাৰ প্ৰিট কৰিব লাগিব প্ৰিট ৰ সেইবিলাক লাগিব সেইকাৰণে অলপ যায় আৰু এইবিলাক পচ টুৱণ্টিান লাগে পিত
মই ভাবিছো ছা মোৰ মানে মোৰ মানে অলপমান ৰিক্টো ল'ব পইচাৰ কাৰণ অলপ দিগদাৰ হৈ আছে তাৰণে ধৰি লও মোৰ লগৰ এজন আছে তাৰ লগতে পাটণাৰচিপ লাগিব কামটো আগবঢ় পাৰি নেকি?
পাৰ্টনাৰশ্বিপত পাৰ। পাৰ্টনাৰশ্বিপত কৰিম বুলি তই টি চাৰ্ট প্ৰিণ্ট কৰ। টি চাৰ্ট কিনি আন এশ টকা এশ টকা এশ টকা টি চাৰ্ট প্ৰিন্ট কৰ প্ৰিন্ট কৰি পেলাই থ্ৰী হাণ্ড্ৰেডত লগাই দিয়ে হয়ে নাই ত পাৰ্চ টি চাৰ্ট এশ টকা ডেৰশ কে থাকিব।
উ উ বাকী তোৰ এই অ বাকী তৰ এই তাৰ লগত ধৰি লও্লিংটো াৰ্ট কৰি ম
ব্লং চাহ এতিয়াতো এনেকুৱা হ'ব তই যে ফিপকাৰ্ট কেনেকে ধৰ বস্তুবিলাক বেছ ফ্লিপকাৰ্ট এমেজন অনলাইন বস্তুবিলাক বেচিছ হয় ন? ত তাৰ হেৰিটো ডে ভ যে গাই মই এনেকে এনেকে বনাইছো এনেক ব্লকটো দিলে কেনেকুৱা আছে কি আছে।
ঠিকে আছে বাৰু ঠিকেই কথা বোৰো ঠিক। ঠিকে কৈছ দেই।
কিছুমান মানে মাথা মাৰিব লাগিব বুজিছ ন নাই। কিছুমান বস্তু অৰ্ডিনেৰি নহয় বস্তুবিলাক কিন্তু আনকমন বস্তুত তই মাথামাৰ। কমন বস্তুবিলাকটো চলি আছে ট্ৰেণ্ডৰ লগত চলিব শিক। বুইচন নাই।
বুজিছো বাৰু ট্ৰেডিং।
তৌ সেই মাথাটো মাৰ এতিয়া চা কেৰিয়াৰটোৰ ওপৰতে কথা। হয় নাই? এতিয়া কেৰিয়াৰত আৰু পইচা হলে, কথা আজিকালি চব পইচাৰে কথা।
তই, মই এইটো নকওঁ যে তই ইউটিউব চেনেলো খোল বুজিছ, তই এতিয়া বেলেগ বিজনেছ টো মাথা মাৰিব, কিন্তু এইটো টি-চাৰ্ত বিজনেছটোও বেয়া নহয় এইটো মাথা মাৰিব পাৰ বুজিছ?
কিবা এটা স্তাৰ্তাপৰ কাৰণে ন',
প্ৰিনটাৰটোত তোৰ নাই কমেও ফিফটিন -টু -টুৱেনটি -থাউজেন পৰিব। এইটোতোত তই ইনভেষ্টমেণ্ট অলপ কৰিব লাগিব। তাৰ পিছত লাগি যা। কামত পাৰ্টনাৰশ্বিপত কৰিম বুলি ভাবিলে ধৰ তোৰ, প্ৰফিটতো কম ওলাব খালি সেইটো, বেলেগ প্ৰব্লেম নাই অহ', যদি টুৱেন্টি ওলাই প্ৰফিট তাৰ টেনতোটো তাক দিবই লাগিব তেনেকে কথা এতিয়া কাৰ ঘৰত
তেওঁ তেওঁ তোৰ মোবাইলৰ থ্ৰু দিয়ে ধৰি ল কিমান খিনি আগবঢ়াব পাৰিব। ধৰি লওক কিছুমান কাম ধৰি লও।
এতিয়া মোবাইলৰ থ্ৰুয়েদি তই কাম বঢ়াব নোৱাৰোঁ তোক তোক লেপটপ লাগিবই। লেপটপ লাগিব প্ৰিণ্টাৰ লাগিব এইবিলাক লাগিবই যদি অনলাইনত চেল কৰিম বুলি ভাবিছ, কাৰণ তোৰ কেনেৰা বেংকত উলিয়াব লাগিব। তোৰ আকৌ নাম বিলাকযে ভালকে চাব লাগিব মোবাইলত সৰু চিনত একো নহব।
তেওঁ তই দিয়া আইডিয়া তো মানে, ভালাগিলে বুইছ নাই ধৰি ল',
তই কাম এটা কৰিবি। তই আমাৰ ঘৰত আহিবি, মই তোক আইডিয়াবিলাক আৰু দিব পাৰিম বুজিলি, আমাৰ ঘৰত আহিবি। মই তোক, আইডিয়াবিলাক দি দিম। তক তই মোৰ নিজৰ ভাই নিচিনাইটো আহিব পাৰি। আমাৰ ঘৰত আহিবি ধুনীয়াকে আয়দিয়া বিলাক দিমটোক। তও ষ্টাৰপ এটা কৰ সৰু সুৰাকে।
তাকইটো তাৰ এটা ফেমিলি হৈছে ধৰি ল ', তোৰ কিছুমান আইদিয়াচোন ভাল লাগিলে যে তই, কলি যে ধৰি লও কিছুমান বস্তু ল তই ঘৰত এ ', বনালি। তাৰপা ধৰ এশু ৰুমত চেল
উম', উম। সেইটোৱে অ, ধুনীয়াকে মই চেল কৰি আছো অ, ' চেল কৰি আছো। এতিয়াতো যদি মই, এতিয়া মই টি- চাৰ্টটোৰ কথা ভাবিছিলো দেই, টি -চাৰ্টটো কৰিম বুলি ভাবিছিলো। টি- চাৰ্টটো তই কৰ। তোকেই দিছো সেইটো নহলে কাম এটা কৰ, মই তোক আৰু ভাল বুদ্ধি, দিছো। তই মোৰ লগত পাৰ্টনাৰশিপ কৰি'ল? বেলেগৰ লগত কৰাতকে। ত', মই এটা মই দিম কিমানটা পৰ্চন দি দিম ন, তোক টি - চাৰ্টৰতটো তোৰ।
মানে প্ৰথম দিনৰ ষ্টাৰটিনং ধৰি ল কিবা এটা ধৰি ল', কমকে আহি থাকিলে ধৰি ল', তাপা মই নেস্ক বিজনেজ এটা ষ্টাৰ্ট কৰিব পাৰিম ধৰি ল বা কিবা এটা
ফ্লিপকাৰ্টত মই চেল কৰি আছো। সেই একাউণ্ট টো মানে, ভেৰিফাইড একাউনট, বুজিছ নাই। সেইকাৰণে মই মানে এতিয়া মই অঁ ভেৰিফাইড হৈ গ'ল ন দেখি আছো মই।
বাৰু ঠিকে আছে তেনে
অঁ, এতিয়া যদি মই ইউটিউবতো যদিটো ভালকে চলি যায় এইটো ভাল ইনকাম আহি থাকিব মোৰ গম
অঁ ইউটিউব চেনেলটো আগবঢ়াই নে তই, অকনমান চাওন টো গুম গমাই টাইপৰ আহা তোৰ চাওক টো গুমগমাই আহা টাইপৰ লাগিছে ঠিক কৰি দেচোন
অ', অ কিয় বা, গম নাপাও দেই।
ঠিকে আছে, ঠিকে আছে তেতিয়া হ'লে, কি কৈ আছিলি ধৰি ল কিছা হেৰিয়াতো এইটো।
ছাবচকাইবাৰ, মানে ইউটিউব এতিয়া ইউটিউবটো মনিতাইচ হ'লে বেলেগ কথা চেনেলটো, এই মনিটাইচ মানে হোৱাই নাই মানে চেনেলটো মানে।
লাহে লাহে গ্ৰ' কৰি নে
আৰু লাহ লাহে আৰু এইটোটো এদিনতে হোৱা বস্তু নহয় ন, হ'ব এদিন।
এদিন নহয় এদিন হবই, মইও এদিন ষ্টাৰট কৰিম ধৰি লোৱা একেলগে ন।
ইট মে বি নট টু দে নট টোমৰো বাত চাম দে, হয় নাই বস্তুটো হয় নাই।
এটা
অঁ, পাৰ মিমছ পাৰ মই তোক এইটো কোৱা নাই যে তই ব্লগিং কৰ মানে ব্লগিংটো কিয় কৰিছো কাৰণে ন এ মিমছ হ'লে তই এতিয়া নতুন নতুনকে বনাই থাকিব লাগিব বস্তু ভ্লগিং টো হলে মানে কি হয়, তই ৱৰ্ক খিনি কৰি আছ তই সেইটো দেখা খাই আছোঁ অকল। তাৰ ৱৰ্ক খিনি কৰিব লগীয়া সময়ত ভিডিঅটো দেখালে কি হ'ল, এ
মিমছ মানে মিমছবিলাক ধৰিলোৱা আজিকালি মানে বহুত এণ্টাৰতেইন্মেন্ত লাগে না।
অঁ সেইটো হয় বাৰু উম এণ্টাৰটেইন কৰিব পাৰিলে ভাল, মানুহ এণ্টাৰটেইন কৰিব পাৰিলে ভাল সেইটো ঠিক কথা দেখা পাইছোঁ হেইটো বিচাৰিব মানুহে হয়নে। হয়', এতিয়া টো তৰ ব্লকিংটো কৰিলে মানে কি হয় জান? মানুহে মানে গম পাই যে। এনেকে কৰিলে এনেকেই হব পাৰে সিহঁতে আইডিয়া বিলাক পায় ন। সেইটো ভাল
তোক কিমান কেনে ক'ত খৰচা হৈছে ক'ত ফব গৈছে সেইটো বা জানিব পাৰে হয় নে? ন',
পিন্ধিব পাৰিবি আৰু। মোৰ প্ৰব্লেম হয় আছে। মই মানে গাঁও এৰিয়াত থাকো ন অলপ।
অহ ', একো নাই ঠিকে আছে বাৰু। চলি আছে তই এতিয়া আমাৰতো বাকী কিমান খিনি আগবাঢ়িছে চববোৰৰ?
আগবাঢ়িছে এতিয়াই মই টি ছাৰ্ট প্ৰিণ্ট কৰিলোঁ অলপ আগ -অলপ আগতে প্ৰিণ্ট কৰিছোঁ এতিয়া বহিছোঁ অলপ ৰেষ্ট লৈছোঁ। এতিয়া মই তোৰ তিনিটা মানলেকে ম প্ৰিণ্টে কৰিম। প্ৰিণ্টবিলাক উলিয়াব লাগিবতো স্কেনাৰবিলাক যে অহ', এতিয়া মই উলিয়াব লাগিব। তাৰপিছত মই দিনটো শুই দিওঁ ধুনীয়াকৈ।
তাপা তই এডিতিংউ কৰিব পাৰ দেই তাে ধৰি ল অহ', সেইটোত ধৰি ল তই চাই তাক, মাতি দিব পাৰ, ধৰি ল তো সেইটো ধৰি লক কিছুমান এডিত ধৰি ভিডিঅ' পেল ধ লক ক্লিপ্লি এনেক এডিট কৰি ত', সেইটো কিন্তু পষ্ট কৰিব পাৰ দে মোৰ হিচাপ
নাই মই ইউটিউবত কৰি আছোঁ নহয় ব্লগিঙৰ চেনেলত, ব্লগিঙৰ হেৰিটো কৰি আছোতো এতিয়া মানে ইমান আৰু এক্সট্ৰা হেৰি বাৰ্ডেন লোৱা নাই আৰু। বাৰ্ডনটো বেছি ললেও বেয়াতটো, ছচিয়েল মিডিয়া মানে সেয়াই আৰু মোৰ বেলেগ নাই আৰু ইনষ্টাত ধৰ অলপ অৰ্ধন। ইনষ্টাত, বেলেগ নাই।
ঠিকে আছে। বাকি, অহ ',
এনেই তই কিবা কৰিছ নাই, জব-চব? এতিয়া কৰিছ নাই?
বাকীটো মই এতিয়া ধৰি লওক, এই কিছুমান টিচিঙৰ-টিচিঙৰ ক্ষেত্ৰত শিকোৱা কৰা কৰি আছো বাৰু। শাত, চুইমিং-টুইমিং বিলাক। উম',।
অহ', -অহ', কৰ-কৰ সেইটোতো কৰিব লাগিবই হয় নে নাই? পেটটো পুহিব লাগিবই, পেট-পেটৰ কথাই হয় নে নাই পেটৰটো ভৰি থাকিলেতটো কাম কৰিব পাৰিবি।
উম', সেইটোৱে কিবা এটা চলিবই লাগিব উম', এহ, চলিব-চলিবই লাগিব কিবা-কিবি এটা। তাৰ পৰা ধৰিল চাইদ বিছনেচ এটা খোলিলব পাৰি, চাইদ বিছনেচ এটা লাগিব, তাৰ লগত ধৰ লাহে লাহে ব্লগিঙটো যদি আইডিয়া মতে ব্লগিঙটো ষ্টাৰ্ট কৰিব পাৰটো আৰু ভালেই না।
অ, সেইটো হয় বাৰু দেই উম', উম, এতিয়া চেনেলটো মনিটাইজ হলে বেলেগ কথা তে তই মোৰ লগত বিজনেছটো কি ষ্টাৰ্ট দিম বুলি ভাবিছ নে কি?
বিজনেছ টোতে ময় তোৰ লগত কালি মানে পাতিম নেকি ন কালি মানে তেনে কথাটো পাটো ন।
অ', কিলি মানে ভালকে, তই কাম এটা কৰ তই কালি মানে আমাৰ ঘৰ আহিজা আমি ভালকে বহিপেলাই ফ্ৰণ্ট টু ফ্ৰণ্ট, ফেছ টু ফেছ কথাতো পাতিলে ভাল হয়, হয় নে নাই? অ', পে
তোৰ আইদিয়া আৰু মোৰ আইদিয় মিল পেলাই ধৰি লক কিমান আগবঢ়ে ধৰি লক সেইটো আগত আগতিয়াকে যাম
অ, সেইটয়ে-সেইটোয়ে-সেইটয়ে অ',।
দে হ'ব দে ন কি ক?
অ', ঠিকে আছে বাৰু দে অ, কাইলৈ লগ পাম দে অ, অ দে বাই বাই অ।